হেল্ল' শুনিছা নে।
অ' তুমি।
মইও এতিয়া শুনিছো দিয়া, খোৱা-বোৱা কৰিলা?
অ ক‌ৰিলো।
অ, নাই অলপ দেৰিকে হে খাম।
এই ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই যে।
অ
দেউতাকে ক'লে বোলে সোনকালে খাই দিওঁ বুলি, উম অ'।
কি কৰি আছিলা এতিয়া।
এই বহি আছোঁ গছৰৰ হেৰিতে তলতে, বতাহ মাৰি আছে ধুনীয়া, তাতে বহি আছোঁ।
অ'।
তুমি?
মইও এয়া ফেনৰ তলতে বহি আছোঁ।
আজি আমাৰ হেৰি যদিও ৰ'দ বেছি আছে যদিও ফেনৰ ভল্টেজটো বেছি আছে দেই ভিতৰতো বহি ভাল লাগে। বতাহতো ধুনীয়াকৈ মাৰি আছে।
অ' এই তেনেকে বতাহটো মাৰি থাকিলে গৰমতো কমকে লাগে অকণ।
অ' এই তোমালোকৰ জেঠাইজনী ঢুকাইছিলে যে কেইদিন হ'ল আজি।
অ' আজি তিনদিন হ'ল দিয়া।
অ'।
তাকে বোলো ভাতিবেলাকে ভাতিবেলাকে যাম।
অ' ক'ত আছিলে বোলে। ঘৰ, কোনখন বৰঙা বাৰিনো কোনখন বৰঙা বাৰি বৰঙাবাৰী দুখন আছে।
বৰঙাবাৰী যে, হাবি বৰঙা বাৰী শুনিছা, এয়া হাবি বৰঙাবাৰী।
অ'।
কিবা বেমাৰ হৈ আছিল নে।
অ'এই গ'ল্ডবাডাৰ হৈ আছিলে, গ'ল্ডবাডাৰটো ব্লাষ্ট হৈ মানে বেলেগ ইটো হ'লগে আৰু।
অ', অ'।
আজিকালি যে প্ৰায় মানুহৰ এইটো বেমাৰ হ'বলৈ লৈছে গ'ম পাইছানে।
উম, এই খোৱা খাদ্যৰ কাৰণে হৈছে এইবিলাক। আজিকালি আমিনো কোনটো ভাল বস্তু খাওঁ চব সাৰ দিয়াই খাওঁ।
সাৰ দিয়াই অঁ'।
আজিকালি গাখীৰকণো ভেজাল। হয়নে, ভাল গাখ- খী অকণো খাব নোপোৱা তুমি।
অঁ গাখীৰ সৰহকে উলিয়াবৰ কাৰণে কিবা মেডিচেন দিয়ে, বেজী দিয়ে।
গাহ বেজী দিয়েতো দিয়েই গাখীৰতো কিবা মিলায় আক। গাখীৰ নিচিনা কিবা বগা বস্তু এটা। অঁ'
এ ঘৰ গাখীৰকণ খাব লাগে গৰু এজনী পুহিবলে- মন যায়। কিন্তু, সেই জেগা যুগলি অসুবিধা।
আমা ঠাই আছে বাও। আমাৰ আছে ঠাই বহুত আছে, কিন্তু লৈ ফুৱা মানুহ নাই।
পুহিব পাৰা তোমালোকে। অঁ অঁ'
এই এৰাল দিবলৈ লৈ ফুৰিবলৈ মানুহ নাই যে। দেউতাকে ওলাই যায় দিনটো আহি পায় সন্ধিয়া সময়ত। আকৌ মইনো ক'ত লৈ-
সেইটোও হয়।
দূৰ হ'ব, তানী লৈ ফুইলে এয়াল দিবলৈও ঠাই নাই নহয়। আকৌ ঘৰতে ৰাখিবলৈ হ'লেও আগতে- খেৰ চেৰ যোগাৰ কৰি ল'ব লাগিব খেৰৰ মেজি এটা। চাপৰ দানা এইবিলাক ৰেডি কৰি ল'লে তেতিয়া ঘৰতে বান্ধি থৈ হেৰি কৰিব পাৰি। তেনেকে, লাগে দিয়া গৰু এজনী- তেতিয়া হেৰিখিনিৰ কাৰণে গোবৰখিনিৰ কাৰণে।
লাগে লাগে। গোবৰখিনি সাৰ হ'ল ভাল গাখীৰকণ খাবলে পালা হয়। পোৱালিটো পালা লাভ আছে। কিন্তু, সেয়াই আও সুবিধা নাই।
অঁ সেই কাৰণেও ভাল। এই সাৰখিনি গোবৰ সাৰখিনি খেতি বাতিত দিবলৈও ভাল। পথাৰ এই- কিবা পাণ গছে লগাইছোঁ তাৰ গুৰিত দিবলৈ তাৰপিছত, নহ'লে আকৌ হেৰি- এই লাই পালেং কিবা পেলালোঁ তাত দিবলৈও অঁ'। সেইখিনি দিলে ভাল হয়, লাই পালেং এইবিলাক লগাবলৈ।
অঁ'
ত' সেইখিনি পেলোৱাৰ আগত গোবৰ সাৰ অকণ দি ল'লে সেইখিনি সা হেৰি সাৰ ইমান হেৰিও নহয় ক্ষতিকাৰকো নহয়। গোবৰ ষাৰ-
নহয় নহয়, এইটো উপযুক্ত ভাল সাৰ। উম' তোমালোকৰ অমিতা লাগিছে নে নাই?
তাকে ভাবিছোঁ এবাৰ বৌৱে জানা। অমি অমিতা নাই নাই।
অঁ'
অমিতা গছে মৰিলে। মাই বিয়া বিয়া হৈ গ'ল। গৰু এজনী পুহিম বুলি ভাবিছোঁ অঁ, তোমালোকৰ ছাগলী ডাঙৰ হৈছে।
পুহি লোৱা অ' হৈছে দিয়া অলপ অলপ। এ বৰ বদমাছ বুজিছানে আহি ভিতৰ সোমাই থাকেহি। অ'।
বতাহ অকন মাৰি থকা কাৰণে মানে ভাল লাগি আছে। অ' ঘৰতে মুটি হাগি থৈ দিব।
গৰমটো কমকে লাগিছে।
বিছনা
ই সেইদিনাখন উঠ উঠিলে নহয় গিল খুলি বিচনাৰ ওপৰত উঠি একদম তোমাৰ মুট এদিনে উঠিছিলে উঠি পেলাই তোমাৰ হাগিলেও মুতিলেও।
অ', কাম কৰিছে নহ'লে। কাম কৰিছে নহ'লে ভালকে। অ', ধোৱাহে বল আৰু অ'।
ভালকে সেইদিনাখন দুচাত মান দিলো যে তাৰপিছত এতিয়া মোক দেখ দেখিলে যদি ষ্টেপতো থাকে একে কোবে গৈ পেলাই একেবাৰে সিহঁতৰ জেগা পায়গে।
অ', ভালে হৈছে।
অ', পালে পালে।
অ'।
এতিয়া এৰাল দিবলৈ গ'লে নাযায় নহয় গম পাইছে নে নাই ভিতৰতে থাকে গুচি আহে।
অ', তোমালোকৰ তাত এৰাল দিবলৈ ঠাই আছে?
ঠাই মানে এনেই পিছ চাইদে মানুহে ঘৰ এইখিনিত মানে খালী মাটি আছে যে তাত দিবলৈ নি ছিলে কিন্তু সেই নাথাকে গুচি আহে।
অ'। এই বান্ধি থোৱা অভ্যাস হৈ গ'ল যে সিহঁতে এতিয়া সেই বন্ধা ঠাইতে থাকিব আৰু। হেৰি নকৰে উম। এই এৰাল দি থৈ দিলেও তাত নাখ খাব চাবাচোন তুমি মুখৰ আগত যিকেইটা গোটাই দিয়া সেইকেইটাহে খাব অ'।
অ', সেইকেইটাহে খাই। সিহঁতে চাপৰ খায়। তাৰপিছত এইবিলাক কঁঠালৰ পাত কলৰ কলগছৰ পাত।
উম, তেতিয়াহ'লে হেৰিও দিলেও খাব বুট।
অ', অ', খায় ভীমকল খায়। পাচলি বাকলি খায়, ফল মূলৰ বাকলি ভাল পায় এইবিলাক।
অ', ফল মূল এই হেৰি পৰা আনি খুৱাব পাৰা তেনেকে ফল মূল হে যে এই ফল মূলৰ দোকানবিলাকত অকণমান বেয়া হৈ যায় যে আপেল চাপেল লেৰেলি যোৱাৰ নিচিনা হয় সেয়া কম দামত বিক্ৰী কৰি দিয়ে নহয়। সেয়া ফল মূল আনি আনি খুৱাব পাৰা। আমাৰ এইখিনি ওচৰৰ মানুহ এঘৰতে তেনেক লৈ আহে বস্তাই বস্তাই দোকানী দোকানীক কৈ থৈ দিয়ে একে বস্তাতে ভৰাই পেলাই লৈ আহে আৰু।
অ'।
আহি পেলাই সেই ছাগলীক দিয়েহি। খাহি ছাগলী।
এইকেইটা খালে হেৰি হয় সিহঁতৰ স্বাস্থ্যটোও ভাল হয় যোৱা। সোনকালে ডাঙও হয়।
অঁ, আমাৰ আকৌ দুইটাই মাজতে চকু অসুখ হৈছিলে। এতিয়া আকৌ ভূতো খাই অঁ। তুমি ছাগলী পুহিছানে?
চকুৰ অসুখ মোৰ ছাগলী নাই। মই ঘৰতহে পুহিবলৈ দিছোঁ মাহঁতৰ ঘৰত। ছাগলজনী
অঁ।
তিনটা পোৱালি হৈছিলে। খাছী ছাগলীয়ে ত ' তেতিয়া এটা পোৱালি তাৰ অঁ, এটা মানে তেনে সৰু হ'ল। সেইটো মৰি থাকিলে। এটা আছে অকণমান ডাঙৰ হৈ ছে। অঁ, তিনিওটা খাছীয়ে। পাতি নাই। মাইকী নাই মানে, এই সৰুতে খাই পোৱালি কেইইটা হ'লেও ভাল।
ভালো অঁ।
কিবা এটা কামত লগাব পাৰিম পিছত। উম, বেছিপেলাই
অঁ, আমাৰ আক' দুইটাই প্ৰথম অনাৰ পিছত চক কু অসুখ হ'ল। তাৰপিছত সেই ভেটেনেৰী ডাক্তৰ ওচৰলে গ'ল। দে তাই গৈ পেলাই সেয়া চকু ঔষধ আনিলে। এতিয়া ভাল হ'ল যেনিবা আকৌ হে- পেলুৰ ঔষধ খোৱালে তাৰপিছত আকৌ এতিয়া লিভাৰৰ ঔষধ খোৱালে। সেই তোমাৰ ঔষধ খোৱাবৰ সময়ত সিহঁতৰ যি চিঞৰ এটাই মুখখন মেলি ধৰিব লাগে, এটাই বাকি দিব লাগে।
অঁ।
উম
পেলুৰ ঔষধ খোৱালে।
লিভাৰটো খুৱাব লাগে যে।
অঁ, পেলুৰ ঔষধ খোৱালে, লিভাৰ ঔষধ খুৱাবই লাগে।
খুৱাবই লাগে অঁ।
খু অঁ।
তোমাৰ ও চৰত কিবা শব্দ কৰি আছেহি। অঁ। খোৱা অঁ।
অঁ, লিভাৰ, এই ঘৰতে বান্ধি থৈ দিয়া ছাগলী।
অঁ, অঁ।
খোৱালে পেলুৰ ঔষধ খোৱাব বই লা। পেলু ঐ কি পেলুৰ ঔষধ খুৱাব লাগে, লিভাৰৰ ঔষধ খুৱাব লাগে আকৌ মাজে মাজে ভিটামিন খোৱাব লাগে। এ মুৰ্গী পোৱালি কেইটাকমান আছে যে পোৱালি কেইটাক মানে দানা কেইটামান দিছোঁ, সেইকেইটা।
অঁ, সেইকাৰণে সিহঁতে মাতি আছে চিক্ চিক্।
নতুনকে আকৌ পোৱালি কেইটামান ওলাইছে মানে।
অঁ।
অ
এতিয়া তুমি খাই বৈ কৰি মেলি আজৰি আও
আ মেলা অঁ আব অঁ অঁ মান হৈছে মানে বিয়াৰে ওলালে আজি অলপমান অই আছ চধ
অ
সগে ধোমা
অ তোমালোকৰ সেইফালে বান্দৰ যায়নে
বান্দৰ নাই নাই নাই নাহে তোমালোকৰ
অ এ আমাৰ বহুত বান্দৰ
বান্দৰ আছে
আছে আছে একে পালে পালে আহে
অঁ
এই জিকা এজোপা লাগিছিলে তোমাৰ কলি কলি হৈ আছিলে স কলি কেইটা অথনি বোলো ৰচোন চাওঁগে কিমান ডাঙৰ হৈছে গৈছোৱে একেটা এটাও নাই ছিঙি লৈ গ'ল বান্দৰে
অঁ লৈয়েই গ'ল এই দেখ থাকিলেই মানে হেৰি কৰি থৈ আহিবা পলিথিন ভৰাই থৈ আহিবা পলিথিন বান্ধি
নাই নাই লাভ নাই পলিথিনৰ খাতি চিঙি লৈ যায়
অ
ইয়াত চিয়া না আহিব
অভ্যাস হৈ গ'ল যে খাই খাই
উম
সেইকাৰণে সিহঁতে জানে আৰু ক'ত কি আছে
অলপ দিন আন নাখাক
আকৌ সিহঁতৰ ইয় বাহ সিহঁত খাবলৈ সিহঁতৰ হেৰি নাই যে মানে বাহিৰত গৈ খাবলৈ গছ গছনিৰ ফল মূল একো নাথাকেই। ক'ত পাব
একো নাথাকে ভোকতে আৰু কি কৰিব
উম
আজিকালি আকৌ কি খাই জানা ভেবেলী লতা পাতো খাই
অ একো খাবলৈ নাইকিয়া হৈছে যে
উম
সেইকাৰণে চব খাই দিয়ে মানে এ ফালৰ পৰা
চব খাই দিয়ে অ
আমাৰ আকৌ কেক এটাৰে খাই মধুৰিআম চধুুৰআম এ মধুৰিআম লাগিছিলে কেক
উ অ কেকেইকেটোৱে খায় অ তুমি আজি ঘৰলৈ যোৱাৰ কথা কৈছিলা যে কিমান পথ যাবা হেল্লো'
বনত
উমঁ!